অ চিবম কি খবৰ।
তোমাৰ কোৱা
মই আছোঁ দিয়া ক'ত আছ এতিয়া
এই ঘৰতে আছো ৰ'বা ক'ত থাকিম কচোন ইমান গৰম
সেইটোত হয় বাৰু তথাপিও মানে এতিয়া চাবা আমি এতিয়া ঘৰত আছো এ আমাৰ এতিয়া ফেনৰ তলত আছো আমি এতিয়া আৰামত আছো কিন্তু যোন যোনবিলাক মানুহ মানে কামত আছো সিহতৰ কিমান কষ্ট হৈছে ভাবা ৰিক্সা চলাই আছে বা নৰ্মেল মানে চবৰে মানুহৰ কথা কৈছো মই চব মানুহৰে কথা
তথাপি কম্পেয়াৰ যদি কৰা তুমি এ কম্পিউটাৰ ত বহি কেনে কাম কৰে সিহঁতৰ মানে ভাল আৰু সিহঁতৰ এ বহিকিনে কৰি আছে বা কিবা বাকী বাকী তোমাৰ এ ৰিস্কা চলোৱা বা কিবা লেবাৰ সিহতৰ কাৰনে
বাপৰে বাপ সিহঁতে পাৰে আৰু সেইটো মানিব লাগিব দেই যিমান যি হওক শক্তি দিছে ভগৱানে
এইটো ৰেছপেক্ট সিহঁতৰ কাৰণে
আচ্ছা চিমন আজি এটা মানে কথা এটা মই আলোচনা। কৰিম বুলি তোমাক ফোন কৰিলোঁ অ সামাজিক মাধ্যম তুমি জানাই আমি সকলোৱে সামাজিক মাধ্যম চলাওৱে ছ'চিয়েল মিডিয়া গতিকে তুমি সামাজিক মাধ্যমত মানে কি সদায়। চলোৱা নে তুমি চলোৱা নে?
চলাও বাৰু সেইটোতো তোমাৰ ডেইলি তোমাৰ ভালৰ মানে এন্টাৰটেইনিং হয় বস্তু
হয় এন্টাৰটেইনমেন্ট হয় সেইটো হয় তুমি এনেই কোনটো এপ বেছিকৈ ইউজ কৰা
মই ইনষ্টাগ্ৰাম ইউজ কৰোঁ
তুমি ইনষ্টাগ্ৰামটো ব্যৱহাৰ বেছিকে কৰা আৰু আ বাকী তোমাৰ তোমাৰ টুইটাৰ এক জেণ্ডেল ইউজ ব্যৱহাৰ কৰা নে
নাই নাই টুইটাৰ এছ মানে সেইটো ইউজ সেনেকৈ নকৰোঁ মানে বেচিকেলি তোমাৰ ইনষ্টাগ্ৰামটো ইউজ কৰোঁ তাতে ৰিলচ আহে ত' ৰিলচ চাবলৈ ভাল হয়
ৰিলছ চাবৰ কাৰণে ভাল হয় মানুহ লগত ইণ্টডাকশ্যন চবৰে লগত কথা পাতিব পাৰা
মানে ইজি হয় ন বস্তুটো তোমাৰ মানে ইউজ কৰিবলে এতিয়া বাকীবোৰ অ কমপিক্লেটে লাগে মোৰ
উম উম এনেই তুমি কিমান মান সময় দিয়া ইনষ্টাগ্ৰামত
সেইটো সেনেকোৱাতো মই গনা নাই বাৰু কিন্তু থাকোঁ আৰু মানে ক'ব পাৰা আৰু দিন গোটেই দিনটোত আৰু তোমাৰ চাৰি পাঁচ ঘণ্টা
চাৰি পাঁচ ঘণ্টা হৈ যায় তোমাৰ
কোৱা আৰু
আচ্ছা মানে তুমি ইনষ্টাগ্ৰামটো বেছিকে মানে ব্যৱহাৰ কৰা গম পালো মই
অঁ সেইটোৱে
আচ্ছা এটা কথা কোৱাচোন ইনষ্টা মই ত' মইয়ো ইনষ্টাগ্ৰামেই কাৰণ সকলোৱে ইনষ্টাগ্ৰামেই ব্যৱহাৰ কৰে হোৱাটছআপটো বাৰু আমাৰ প্ৰাইভেট মেছেজৰ কাৰণে হোৱাটছএপত আৰু কি আৰু ইনষ্টাগ্ৰামত মানে মানে আমি বাহিৰৰ মানুহৰ লগত কথা পাতি পাৰিলো বাহিৰৰ কিছুমান টো গম পালোঁ এতিয়া মোৰ ইনষ্টাগ্ৰামত অ বাহিৰৰ মানুহ দুজনমান আছে জাৰ্মানী আছে ইটালী আছে কৌজ হৈ ত' তাহাঁতৰ পৰা মই অলপ কিছুমান বস্তু মানে ইজনে আনজনক শ্বেয়াৰ কৰিব পাৰিলোঁ বস্তুখিনি গম গতিকে বহুত বহুত বস্তু মানে ইনষ্টাগ্ৰামত মানে যোগেদিয়ে আমি বহুত বস্তু আমাৰ সহজ হৈ গৈছে
সেইটো হয় বাৰু
সেইটো কাৰণেই মইয়ো ইনষ্টাগ্ৰামে ব্যৱহাৰ কৰো কিন্তু ইমান সময় নিদিওঁ আৰু অলপ কমকে সময় দিওঁ দুইঘণ্টামান দিওঁ আৰু আগতে বেছি হৈছিলে মোৰ বাৰু কিন্তু এতিয়া অলপ কমাইছোঁ আমাৰ চকুৰ বাবেও বেয়া ন বেলেঞ্চ ৰাখিব লাগে সেইটো হয় বেলেঞ্চ ৰাখিব লাগে আচ্ছা এটা কথা কোৱাচোন মোক মানে মই এইটো বুজি বুজি নাপাওঁ মানে বুজি পোৱা নাই ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ মাজত এক এফজেনদেল মানে বৰ্তমান এতিয়া এফজেনদেল বুলি কয় এক্সৰ মাজত মানে দিফাৰেনচ মানে কি দিফাৰেচনতো আছে মানে
এতিয়া চোৱা এতিয়া টুইটাৰত হ'ল কি তোমাৰ মানে এতিয়া তুমি কিবা মানে প'ষ্ট কৰিলা কিবা লিখিলা মানে সেনে কোৱাটাইপ মানে ৰাইটিংটাইপ বস্তু মানে তুমি বেছি কোৱা ঠিক আছে মোৰ পইন্ অফ দি মানে কইছো
অ নাই নাই তোমাৰ তোমাৰ হয় বন্ধুকীটো পৰা
ত তোমাৰ হল কি বস্তুটো তোমাৰ এণ্টাৰটেইনিং মানুহ ইন্টাৰটেকন কৰে ঠিক আছে কিন্তু আজি আজাকালি আগতে ইনষ্টাগ্ৰামত তোমাৰ ইণ্টাৰেকশন কৰিছিলে মেছেজ দিছিলে কিবা দিছিলে আজিকালি কি কৰে তোমাৰ ৰিলচ যেতিয়াৰ পৰা আহিলে মানুহে ৰিলচ বেছি চায় ৰিল শেয়াৰ কৰে
উম
চ' ইনষ্টাগ্ৰামত বেছি মানে মানুহ ফকাচ আৰু মানুহ বেছি থাকে তাকে আৰু মানে কম্পেয়াৰ টু টুইটাৰ এক্সৰো
উম হম
এতিয়া তোমাৰ সেইটোৱে আৰু মোৰ হিচাপতটো এইটোৱেই লাগে
কিন্তু মোৰ হিচাপত মানে টুইটাৰটো মানে বেছি ভাল যেন পাওঁ কাৰণ চাবা টুইটাৰত আমি সকলো প্ৰধানমন্ত্ৰী হওঁক মুখ্যমন্ত্ৰী হওক কিবা এটা হ'লে আমি টুইটাৰটো খুলিলে আমি
অ
টো গম পালে আমি খবৰটো পটককৈ পটককৈ আমি খবৰটো পাই যাওঁ কিন্তু আমি ইনষ্টাগ্ৰামত অলপ লেটকে দেৰিকে পাওঁ টুইট যিহেতু নহয় এইটো আৰু আৰু এটা কথা আছে অ তোমাৰ আজিকালি মানুহে কি কৰে ৰিলচ তটো চাই ৰিলচটো বহুত চাই মই তুমি এইমাত্ৰ অলপ আগতে ক'লা যে ৰিলচ মানে বহুত স্ক্ৰল কৰি থ থকা যায় আমাৰ গতিকে ৰিলচ আমি স্ক্ৰল কৰি থকা মানে আমি আমাৰ মানে আমাৰ ধৈৰ্য্য শক্তিটো কমি যোৱা নাই জানো আমাৰ যোনটো ধৈৰ্য শক্তি দীঘল আমি আমি আজিকালি কি হয় আমাৰ আমি আজিকালি আধা ঘণ্টা পঞ্চল্লিছ মিনিট এক ঘণ্টাত এটা ভিডিঅ' চাব কাৰণে আমাৰ অলপ অশান্তি লাগে কিন্তু আমি ৰিলচ চাওঁ আমি এক মিনিট ত্ৰিছ ছেকেণ্ডৰ কাৰণে ৰিলচ চাওঁ ৰিলচটো শ থাকো ইস্ক্ৰল কৰি থাকো দিনটো আমাৰ সেনেকে সময় পাৰ হৈ যায় গমেই নাপায় আমি আমাৰ এন ইটাৰটেইনমেণ্ট হৈছে কিন্তু আমাৰ কামৰ ক্ষতি হৈ আছে সেইটো বাবে হয়নে নাই বাৰু আমি চচিয়েল আমি সামাজিক মাধ্যমত দাদা বুটখিনি আমি শিকিব পাইছোঁ ভাল আছে বেয়াও আছে আমি যোনবিলাক ভাল আমি চাপ'জ ইউটিউবতে ধুনীয়া-ধুনীয়া ভিডিঅ' এটা পালোঁ একঘণ্টাৰ ভিডিঅ' যোনটোত আমি শিকিব পৰা মানে বস্তু এটা শিকি আছোঁ। আমি ৰিল চাইনো কি শিকিব বাৰু? ৰিল চাইফালে আমাৰ ধৈ্য শক্তিটো কমেই আছে। অন্য নাই।
সেইটো-সেইটো হয় তোমাৰ এতিয়া চোৱা তোমাৰ ইনষ্টাগ্ৰামটো মই ভাল কৈছো সেইটো মেইন নহয়। কি মই ইনষ্টাগ্ৰামটো বহুত ভাল এতিয়া মই যিহেতু কৈছো চব বস্তু মিলাই চলিব লাগে। এতিয়া ইনষ্টাগ্ৰামততো কিছু কিছুমান কন্টেন্ট আছে বহুত বেয়া হয়। তোমাৰ টুই তাৰমানে এক্সোটো তোমাৰ বহুত কণ্টেণ্ট আছে যেনেকে কি তোমাৰ এই চাইলুৱা এম এম এ ফাইটাৰ কেইটাকে চাই লোৱা সিহঁৰ কিবা এ হ'লে খবৰ মানে তোমাৰ ফুটবল প্লেয়াৰকেইটে চাই লোৱা আৰু কিবা এটা হলেণ্ট্ৰভাৰ্চি কৰি লয় যেনেকে ৰিচেণ্টলি তোমাৰ। সেয়া এম বাপ্পাই কলো কৰিলে ন। মেনেজাৰটোৰ লগত তোমাৰ ৰিয়েল মাদ্ৰিদৰ এই সেনেকুৱা বস্তুটো। চবতে টক্সিচিটি আছে এতিয়া-এতিয়া এইটো বস্তু হ'ল কি আমি কেনেকুৱা চলিব লাগে আমি বস্তুটো গম পাব লাগিব।
উম কোনটোু ভাল, কোনটোু বেয়া, হয়-হয়।
যামি মেচৰ হয়।
মেচৰ মেচৰিটিত লাগে এটা কথা কোৱা আৰু এটা কথা মানে মানে মই এইটো কনফিউজ মানে হওঁ অলপ আমি বাৰু এইটো ঠিক কৰিছোঁ নে? আমি-আমি এতিয়া এজন মানে এজন দায়িত্ব তশীল নাগৰিক হিচাপে। আমি উঠো ওঠৰ বছৰ ওপৰৰ ল'ৰা ছোৱালীখিনি আমি সৰুসৰু ল'ৰা ছোৱালী ল'ৰা -ছোৱলীখিনিক আমি যে মোবাইলটো হাতত তুলি দিওঁ, তাহাঁতক আমি সামাজিক মাধ্যম মম ব্যৱহাৰ কৰিব দিওঁ তাহতে ইউটিউব চাই আছে তাহতে ইনষ্টাগ্ৰামত ৰিলচবোৰ স্ক্ৰল কৰি আছে। সেইটো বস্তু আমি ভাল তোমাৰ মতেদি কি কোৱা তুমি ভাল কোৱা নে বেয়া হয়।
আৰু একবাৰ কবা নেকি মই ভইচটো মানে নাপালো মানে নেত টো বেয়া মানে হেল্ল'
হেল্ল' হেল্ল'
মই ভইচটো মানে নাপালো মানে তেতিয়া মানে নেট বেয়া আছিল আৰু একবাৰ ক'বা নেকি
অঁ আমি চাপ'জ আমি ওঠৰ বছৰ ওপৰৰ ল'ৰা ছোৱালীখিনিক আমি সৰু সৰু ল'ৰা ছোৱালীখিনিক তিনি‌ বছৰ চাৰি বছৰ ল'ৰা ছোৱালীখিনিক আমি যি মোবাইলটো হাতত তুলি দিওঁ সামাজিক মাধ্যম চাবলৈ দিওঁ সেইটো বস্তুটো আমি ভাল কৰিছোঁ নে বেয়া কৰিছো
সেইটো ক'ব গ'লে সেইটো বেয়া বস্তু হয় সেইটো ত আমাক মানে এনেকুৱা দিব নালাগে পতককৈ ঠিক আছে এতিয়া সৰু বাচ্ছা এটাই সৰুৰ পৰাই যদি ফোনটো লৈ কেনে যদি ভাত খোৱা টাইমত ফোনটো চলাই থাকে
উম
পিছত মানে আদত হৈ যাব ন বস্তুটো তুমি তাক যদি সি যদি ভাত খাই থাকে আৰু ফোনটো চলাই থাকে তাক যদি কোনোবা দিনা তুমি ফোনটো নিদিলা তেতিয়া সি কান্দিব ধৰিব ভাত নাখাও ক'ব
অহ
ত মানে সেনেকৈ দিব নালাগে সেইটো বস্তুটো
দিব নালাগে সেইটো হয় কিন্তু কাৰণ আমাৰ সময়খিনি মই মই মই জানাত কিন্তু আমাৰ সময়ত সময়খিনিত আমিতো আমাৰ সময়ত মোবাইলটো নাছিলে সামাজিক মাধ্যম নাছিলে তেতিয়া তেতিয়া তেতিয়া ইনষ্টাগ্ৰামত তেতিয়া তেতিয়া নাছিলে আমাৰ ইয়াতে আমাৰ ভাৰতত নাছিলে ইনষ্টাগ্ৰাম মানে তেতিয়া এইবিলাক আমিতো আমিতো ধুনীয়াকে ভাত ফিছ ওলালেও উৎপাত কৰা নাছিলোঁ। আমি মা দেউতাক অশান্তি কেতিয়াও কৰা নাই। কিন্তু আজিকালি বাচ্ছাখিনি মানে মানুহৰ লগত কথা পাতিব নিবিচাৰে মানে নিজৰ নিজৰ জগততে ব্যস্ত ব্যস্ত হৈ থাকে
মানুহ লগত মিলিব কাৰণে নোৱাৰে কিয় মিলিব কাৰণে নোৱাৰে সিহতে সৰুৰ পৰা ফোনতটো হাতত পাই যায় এতিয়া মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটো নাজানে এতিয়া আমাক চোৱা আমি সৰুতে তোমাৰ ভাত খাইছিলোঁ ফোন লৈ কেনে ভাত খোৱা নাছিলোঁ ভাত চাত খাই কিনে আমি খেলি কাৰণে গৈছিলোঁ লো আমাৰ ফিজিকেল হেল্থটো আমাৰ গোটেই বডিটো পুৰা ষ্ট্ৰং মজবুত হৈ থাকে একদম আৰু এতিয়াৰ বাচ্ছাটোক চোৱা কিমান কমজোৰ হয়
কিমান কমজোৰ শকত শকত হৈ যায় ঘৰতে থাকে মোবাইলতে গেমটো খেলি থাকিব মোবাইলটো লাগে এনিটাইম মোবাইল লাগে একদম চকুৰো চকুৰো অসুখ হয়
আৰু অলপ টাইমৰ পিছত যিটো ডাঙৰ হ'ব তাৰপিছত সিহঁতে এনজাইটি ডিপ্ৰেশ্যন সেইবোৰ হ'ব।
আহ সেইটো কথা ঠিক কথা ঠিক কথা একদম নাই আজিকালি মানে আমি অলপ যিহেতু আমি দায়িত্বশীল নাগৰিক আমি ওঠৰ বছৰৰ ওপৰ ল'ৰা ছোৱালী আমি আমাৰ সৰু মানে আমাৰ জেনেৰেশ্যনটোক আমি সৰু ল'ৰা ছোৱালীখিনিক আমি বুজাব লাগিব যিমান যি কলেও যে সামাজিক মাধ্যম ইমান নাচাবা চোৱা শিকিব পাৰা বহুত বস্তু আছে তাহাঁতৰো তাহাঁতৰ আজিকালি আমাৰ তাই সময়ত যেতিয়া নাছিলে বাৰু ইমান আজিকালি বহুত মানে পঢ় শুনা ক্ষেত্ৰত পঢ়া শুনা ক্ষেত্ৰত দিব লাগে সিহঁতক
অঁ পেৰেণ্টছৰো ভুল ন পেৰেণ্টছে মানে পেচেন্ঞ্চ নাই পটককে ফোন হাতত দি দিয়ে সেনেকুৱা দিব নালাগে ত তাৰে জেগাত সিহঁতক কিবা ফিজিকেল এক্টিভিটি কৰক কিবা গেমছ খেলাওক স্পৰ্টছ খেলাক সেইটো সহঁতৰ কাৰণে ভাল হ'ব ফোনটো এটা টাইমত দিব লাগে যেতিয়া সিহঁতে বুজি পোৱা হ'ব তেতিয়া দিব লাগে কি মানে আমি যেনেকৈ এতিয়া আমাৰ এক্সামছৰ টাইমত এতিয়া চেত জি পিটি ইউ কৰো কিবা ইউজ কৰো কি মানে, কেনেকুৱা মানে! কিছুমান বস্তু বুজি নাপালে কলেজত। এতিয়া আমি চেট্ জিপিটি ৰ পৰা সোধো জ্যাষ্ট, সোধো। সিহঁতে আমাক ক্লিয়াৰ কৰি দিয়ে বস্তুবোৰ। তাৰ পিছত আমি এক্সামত পঢ়িবলৈ আমাৰ ইজি হৈ যায় বস্তু বস্তুটো মনত ৰাখিবলৈ। অঁ- অঁ- ঠিক আছে। অঁ দিয়া, ঠিক আছে।